হেল্ল?
হেল্ল?
তাক অঁ কি কৰি আছা?
এই এনে আছোঁ ক? এতিয়া আৰু ৰু ঘৰতে?
অঁ, ভাত - ছাত খালে নে নাই?
অ ভাত খাম হে এতিয়া আজি বহুত দেৰি হ'ল কাম আছিলে বহুত যে।
অ, আজি গৰম ন তামাম, মই ভাতে খোৱা নাছিলোঁ তাৰপিছত অলপ খাইছোঁ দালি, ভাত অলপমান, তোমালোকৰ আজি কি কি বনাইছিল আজি? মাছ - মাংস আছিল নেকি?
নাই নাই আজি মানে নিৰামিষে মানে মাছ আছিলে। মাছৰ মেকুৰীয়ে খাই দিলে, অ।
মেকুৰী খাই দিছে?
উম।
অঁ কিয় ভালকে থোৱা নাছিলা?
নাই বৌয়ে আমাৰ ভালকে থোৱা নাছিলে।
অ অ পিছে আজি আজি ক্লাবত ফুৰিবলৈ যোৱা যাবিনে নাই?
ক্লাবত যাব লাগিব আবেলিমানত চাগে।
অ অ। আজি মানে এই গছ পুলি ল লাগাম মানে আমাৰ এজন গেষ্ট আহিছিল যিজন কি আছিল এ কৃষি বিভাগৰ যিটো কি অফিচাৰজন আছিল। বেঞ্জামিন কামাণ্ড তেওঁ গছপুলি লৈ আহিছিলে কেইটামান তিনিটামান। বহুত বিশেষ বে টাইপৰ গছপুলি আছে, সেই গছ সেইবিলাক আজ এ ইফালে এতিয়া নোহোৱাই হৈ গৈছে প্ৰায়, টো গছপুলি দুই তিনিটামান দি গৈছে। নাই বেলেগ বেলেগ নাম আছে নামবিলাক পাহৰি গলোঁ ৰ'বা। ধুনীয়া ধুনীয়া গছ আছিল সেই গছবিলাক বৰ্তমান এতিয়া নোহোৱা হৈ গৈছে মোটামুটি। তথাপিও এই তিনিটামান গছ দিছো গছপুলিতে আমাৰ ক্লাবত লগাব লাগে মানে। তো সেইকাৰণে আজি যাম মানে যায় সেনে ক্লাবত পাঁচটা পাঁচটা বাজিলে প্ৰায় যামেই এতিয়া। তো মানে ভালকে লগাব লাগিব আৰু বেৰা চেৰা দিব লাগিব যত্ন ল'ব লাগিব গাছবিলাক ডাঙৰ হ'লে মানে ভাল আৰু। সেইবিলাৰ পৰা। আৰু আৰু এটা গাছ আছে গাছৰ নাম নাজানোঁ, বাট সেই গাছটোৰ যে গাছটোৰ পৰা গুৰি পৰা কি বনায় জানা? সেয়া আমি হোলিত যে কিবা পাউদাৰ আবিৰ লগাওঁ যে আবিৰ। সেই আবিৰৰ মানে কি হয়। মানে আবিৰ বনাই সেই গাছৰ পাৰই, হাঁ!
পাৰিলে এটা গছ মোকো দিবা মই ঘৰত ৰুই দিম।
নাই এনেকে আৰু তিন তিনিটা দিছে ক্লাবক দিছে না ক্লাবত আহিছিল ইনভাইট কৰা হৈছিল, ক্লাবত ৰুবলৈ দিছে তিনিজন কৈ। তিনিটা গছ টো ক্লাবত আমি ৰুম আজি এইটো। অ সেইটো নাই এতিয়া এতিয়া থাকিলে যেতিয়া এতিয়া বেলেগ কথা আছে এইটো ক্লাবৰ কাৰণে দিছে। ৰুব লাগিব তিনিটা, মানে হে এইটো গছপুলিটো পোৱা নাযায় আৰু বৰ্তমান এতিয়া, নাইকিয়া হৈ গৈছে ধৰা এইটো এনেকুৱাই। আৰু আমাৰ ইয়া এতিয়া অঞ্চলতটো হাতী ছাতী আহে ন। ত' মানে হাতী চাতী আহিলে তো মানে খোৱা বস্তু নাপায় কাৰণে আহে ন তাৰপিছত হাতী কোনোবা ধান খায় কি খায়। আকৌ মানুহৰ ঘৰত সোমায়। নাই সিহঁতও জানে যে এইফালে মানুহবিলাক গছ-গছনি কাটি ধ্বংস কৰি আছে। খাদ্যবস্তুৱে নাপায়, সেইকাৰণে কৈছে যোনফালেদি হাতী যায় আৰু কি। সেই ৰাস্তাবিলাকৰ মাজত মানে বাঁহ গছ কলগছ এইবিলাক ৰুই দিব দিছে মানে গাঁৱলীয়াভাৱে বা সামাজিকভাৱে অলপ ৰুই থ'লে ভাল হয় মানে সেইফালে যদি গ'ল গ'লে হাতীবিলাক মানে সেইটো খাই খাই গুচি যাব মানে তেতিয়া মানুহৰ ঘৰত নাভাংব মানে, ঘৰত নোসোমাব। ত' সেনেকুৱা আৰু সেইবিলাকে কথা কৈছে। আৰু এজন আহিছিল গেষ্ট, হেল্ল'
উম অহ, অহশুনি আছো।
অৱ হেল্ল', অৱ অৱ ঠিক আছে তাৰমানে কৈছিলোঁ মই কি, তাৰমানে আৰু এজন গেষ্ট আহিছিল আমাৰ অ মানে উইলিয়াম কিবা নাম আছে ৰবা। অ উইলিয়াম, উইলিয়াম নাই হয় চলাৰ বিলাক যে দেখিছা যে ত' চলাৰ কিবা হয়। কি তাই মেনেজমেণ্টৰ কিবা মেম্বাৰ হয় কিবা তাই ব'ৰ্ড মেম্বাৰ নে কিবা। ত' তেওঁ আহিছিল চাইছে বহুত কিবা কিবি আমাৰ ক ক্লাবৰ বিষয়ে চাইছে।
এই ছাৰ হয় তাত ক'বা। এ ছাৰ এটা মই এটা দুটা গছ পুলি মোকো দিব ঘৰত লগাই দিবি। দিবি।
অ মানে তাক কৈছে কামবিলাক ভালকে কৰা তাৰপিছত যদি কাম তাৰপিছত সহায়ৰ হাত আগবঢ়াব মানে। এতিয়া যে আমাৰ পাৰফৰ্মেঞ্চবিলাক যদি ভাল হয়, বা আমাৰ যিবিলাক কৰ্তব্য কৰি আছোঁ আমি যেনে, গছ গছনিক লৈ পেলাই গছ ৰোপণ হৈ আছে আৰু যদি কিবা কিবি শৰীৰ চৰ্চা হৈ আছে, যেনে আমাৰ য়োগা থিয়গা হয়। বা লাইব্ৰেৰী যদি কিবা ডেভলপমেণ্ট কৰিব পাৰোঁ। সেইটোৱে আৰু কি কি আৰু কামত আগবাঢ়ি লৈ যাব পাৰোঁ। যেনেবা খেলা ধূলাত হওক। খেল ধেমালি যেনে হলীবল, ফুটবল। এনেকুৱা যদি আৰু প্লিয়া আছে অলায় আমাৰ নেচনেল ইণ্টাৰনেচনেল লেভেলত সেইটোৱে আৰু প্ৰ আছে এটা।
নাই ফাষ্ট টাইম মই সেইদিনা গৈছিলো ক্লাবত।
অঁ।
কথা চথা পাতিলে হেন মানে খানা আছিলে।
অঁ। হয় হয়। সেইটো মানে আমাৰ যিটো গ্ৰীষ্মকালীন কালীন শিবিৰ যিটো আছিল ন। সেইটো সপ্তম দিনা লাষ্টৰ দিনা মানে প্ৰীতি ভোজ এটা ৰখা হৈছিল আৰু। যিয়ে যি যি আনে আৰু সেইটোৱে চবে মিলি কিবা সেতে খাই। খাইছিলোঁ আৰু চবে বহুত কিবা কিবি লৈ আহিছে। কোনোবাই চাউল উলিয়াই দিছে, কোনোবাই চব্জি দিছে। সেনেকুৱাই আৰু কোনোবাই মাংস দিছে এনেকুৱা মিলাই খাইছিলোঁ এটা প্ৰীতিভোজ। মানে সিদিনা বত ব বতাহ ব্ৰইলা মাংস আছিল। মানে বঁটা বিতৰণ সভা আছিল নহয়। বঁটা বিতৰণী সভা আছিল, এইটোৱে।
অ।
তাৰ আগদিনাখনতো খেলা আছিল মানে কাবাডী খেলিছিলোঁৱে আমি বাঃ। কাবাডী খেলি ভাল লাগিছিল না আৰু হলীবলো হৈছিল যিনবা। আ ৰচী টনা হৈছিল, পুখুৰীত পাৰত হৈছিল, মেজিক শ্বেয়াৰ হৈছিল।
অ।
অঁ এইবিলাক ভালে লাগিছে উপভোগ কৰিছোঁ। আৰু আমাৰ আই থকীয়া আছে দিনবিলাকত আমি আৰু কিছুমান চেচন কৰিম বেলেগ বেলেগ বিষয়ৰ ওপৰত যেনে এইটোৱে আৰু লাই লাইব্ৰেৰীৰ ওপৰত কিবাকিবি আমি চেচন কৰিম।
নহয়।
হা।
খেলা ইমান জানা খেলাবা কাণে? পুখুৰীত পাৰটো জানা।
অঁহ। মানে পুখুৰীপাৰতো আমি খেলা নাই। চলিবিলাকে খেলাইছে, আমি জাস্ত চাইছো। ভালে লাগিছে, চাই পেলাইও। আৰু মেজিক চিয়াৰটো বহুত ভালে লাগে। খেলাইহেনে।
অ।
আৰু মানে এতিয়া ভালে আৰু লাইব্ৰেৰীটো এতিয়া অলপ কি কৰিব লাগিব আৰু মানে। জিম এটা বনাম বুলি ভাবিছোঁ এটা।
দুধনৈ এটা মানুহে জুবিনৰ বিষয়ে এটা কে কিতাপ লে কিবা লিখিছেনে কিতাপ লিখিছে।
অ। সেই মানুহজনেতো গছ পুলিগিলা আনছে, গছ পুলি তিনিটা। সেই মানুহজন যে ক'লো যে। অঁ। বেঞ্জামিন কামাণ্ড। নাই। বেলেগে বেলেগ লিখিছে সি গটেইকেইলা সংগহ কৰি ন এটা এটা ভ কিতাপ মানে জুবিন জুবিনৰ যেতিয়া মৃতু ত', হৈছিল। তেতিয়া বহুত মানে জুবিনক লৈ কবিত লিখিছিল। কিবা কিবি লিখিছিল ন জুবিন লৈ কেনা এ, জুবিন কেনেকুৱা কি হয়। এইটোৰ বিষয়ে লিখিছিল। বহুত মানুহে তো সেই সেইবিলাকি সংগ্ৰহ কৰিছে বা নিজেও লিখিছে কিবাকিবি। গোটেইবিলাক মানে কি কৰিছে। এটা কিতাপত লিখ ত', সেইটো কিতাপটোৱে চাইছা তামানে অ, আৰু ফটো চটো এটা ফৰুটোগ্ৰাফাৰ চাইছে নাই। ফটো শ্বটো উঠ উঠাইছিল যিটো কেমেৰা দি। ফটোগ্ৰাফাৰো হয়। ভাল এটা ফটোগ্ৰাফাৰ হয়। হা অ, চালে গম পালে। ধুনীয়া ধুনীয়া ফটো আছে। ধুনীয়া ফটোগ্ৰাফাৰ হয়, আৰু সিটা। এটা কিতাপ দেখিছে না ডাঙৰ কে এটা কবিতা কবিতা লিখিছে মতা কিতাপ এটা সেইটো এই সেই মানুহজনে লিখিছে। কিতাপটো। হে আহিছে। এতিয়া ফট ইছ চাইছা কিজানি তুমি ভাষণ চাসন দি আছিল। মানুহজন ষ্টেটাছ লগাইছিলো। মই হোৱাটছএপত পিছে কলেজ ফালে যাবা নেকি দৌৰিবলৈ এই বতৰটো আজি বত ত', আজি ভাল কৰিছে। তাৰমানে ৰাতিপুৱা বৰষুণ আছিল। সেইকাৰণে যোৱা হোৱা নাই।
নাই। আজি বতত বতৰতো ভাল কৰিছে অলপ কাপোৰ চাপোৰ ধুই দিছো তাৰপিছত আৰু আৰু মানে অ, ফুৰিব যাম যাম ন আৰু অ, বঙাইগাঁও ফালে। সেইকাৰণে বেক চেক ধুনীয়া কৰি ধুই দিছো মানে চান্দে যামটো।
অ', ঠিকে আছে। ঠিকে আছে। ভাল-ভাল তোমাৰ আলহী চালহী আছে। কি ভণ্টি চণ্টি আছে। হেনে নাই। যাবলৈ সুধিব ভাল ভাল লাগে। অলপ মিলে প্ৰিতি অলপ। ভাল লাগে। ঠিকেই আছে। ভালে
নাই। বছৰতৰত এ মানে মঞ্চবৰ টাইম নাথাকেতো।
অ', অ,
ফ্ৰী টাইম নাথাকে। এতিয়াতো চবৰে স্কুল চকুল বন্ধ আছে ন? সেইটোৰ কাৰণে যাব পাৰি আৰু নহ'লে চবৰে অ', বাকী নৰ্মেলি আছো চলি আছে আৰু
অ', অ, ঠিক আছে। এনেই তুমি কি খাই ভাল পোৱা? তোমাৰ ফেভাৰেট খাদ্যটো কি মানে প্ৰিয় খাদ্যটো?
এই খাদ্যটো তোমাৰ চিকেন, মাংস
অ', মাংস মাংসৰ ভিতৰত কিহৰ মাংস ব্ৰইলাৰ না হাঁহ, মুৰ্গী?
উম', কিবা আৰু মাংস ভাল পাও খাহিৰ মাংস আৰু ব্ৰইলাৰ অ', কাশীৰ মংস বেষ্ট খানা।
দাম বহুত না যিয়ে দাম আমাৰ এই দুখীয়া পৰিয়ালে কাশীৰ মাংস কিনাই নহয় এ ঘণ্টা বছৰ বছৰ পাৰ হৈ যায় কিনাই নহয়।
অ', হয় নে?
হয় আৰু হঠাৎ কেতিয়াবা যদি কাম চাম ভাল হয়। যদি পইচা অলপ কিবা কে থাকে। বেছিকৈ তাত হাত ধাৰ থাকে দিয়াতে যায় মানে সেইটো কিনাৰ মানে কিয়ে নহয় মানে কেতিয়াবা কেতিয়াবা কিনা হয়।
আমাৰ দাদা থাকিলে আনিবই এক কেজি, আধা কেজি আনিবই। মানে একপোৱাটো নানেই।
পচ পইচা থাকিলেতো কিনিবা মন নাযায় ইমান পইচা যাব এনেই, তাত চাই ব্ৰইলাৰেই লৈ যাওঁ। হা। সেনেকা লাগে না। পইচা থাকিলেও মানে কিনিব মন নাযায়, এই ব্ৰইলাৰে লৈ যাওঁ দে।
কিবা কালো দাদাই আমাক কিনিয়েই।
অঁ, মানে ভাবো যে পইচটো যাবই এনে ব্ৰইলাৰকে লৈ যাওঁতে, সেইটো মাংস, সেইটো মাংস এনেকা ৰান্ধিবি। পইচা থাকিলে মানে কিনিব মানে কি নহয় মানে যিহেতু আমাৰ পইচা ইমান নাই ন।
উম, হয় তো।
যিটো দুখীয়া পৰিয়ালৰ সেনেকুৱাই আৰু। ইয়াতে আমি সচৰাচৰ বেছিভাগেই দালি ভাতে খাওঁ, হয় না নহয়? প্ৰায় মোটামুটি দালি ভাত, আলু ভত্তা।
অঁ।
ভাজা ভাজি খাং। ভাত কেৰেলা, ভাত কেৰেলা তুমি খোৱা নে নাই ভাত কেৰেলা?
অঁ, ভাত কেৰেলা খাওঁ।
অঁ, এই তিতা কেৰেলাটো?
সেইটো ভাল নালাগে তিতা কেৰেলাটো।
কিয়? তিতা কেৰেলাটো খাব লাগে শৰীৰৰ কাৰণে ভাল, পেটত কৰিমি চিৰমি থাকিলে মৰি যায় বোলে।
অঁ, অঁ।
সেইকাৰণে খাব লাগে আৰু। আৰু তুমি ৰাতিপুৱা আজিকালি কেইটা বজাত উঠা? সোনকালে উঠা না নাই, আগতে যে সোনকালে উঠি ঘূৰিব গৈছিলোঁ আমি।
নাই নাই আজি উঠিছিলো চাৰে চাৰিটা বজাত।
উঠি খিনি কি কৰিছা, ঘূৰিবলৈ গৈছে নে নাই ঘূৰিবলৈ?
নাই নাই বৰষুণ পৰি আছিল ৰাতি পুৱা মানে। মানে ভাবিছিলোঁ মই যে আজি ফুৰিব যাম আমাৰ পেহী আহিছিলে আমাৰ ভণ্টি আহিছিল।
কেতিয়াবা কেতিয়াবা কৰো, কেতিয়াবা কেতিয়াবা কৰো।
আগতে তুমি ৰামদেৱ বাবাক বহুত চাইছিলা নহয়।
উম।
অঁ, সেনেকুৱাই আৰু কৰিব লাগে য়োগা যোগাটো। ভাল হয় শৰীৰৰ কাৰণে, শাৰীৰিক ব্যায়ামৰ বাবে।
হয় নেকি?
অঁ।
অঁ, অহ।
য়োগাটো বহুত ভাল হয় শৰীৰৰ কাৰণে, বহুত বেমাৰ ব্যৱহাৰ কৰিলে- বহুত বেমাৰ মানে নহয় মানে শৰীৰত, বহুত বেমাৰে মানে শৰীৰত আক্ৰমণ কৰিব নোৱাৰে বহুত বীজাণুৱে। বহুত বেমাৰৰ পৰা মুক্ত পোৱা যায়। মানে মেডিচিন হৈ, ফ্ৰী মেডিচিন হয় তাৰমানে এটা। ফ্ৰী ঔষধ হয় মানে বহুত বেমাৰ মানে নষ্ট কৰি দিয়ে।
অক্সিজেন যোনটো পায় সেইটো বেষ্ট, সেইটো বেষ্ট।
অঁ, সেইটো হয়, তথাপিও ট্ৰাকবিলাক আহে না ৰাতিপুৱা, ৰাতিপুৱা ধোঁৱা ধোঁৱা এৰি থৈ যায় কিছুমান। এই পথাৰ হলে ভাল হয়, গাড়ী পথাৰৰ ভাল সিফালে গাড়ী চাড়ী বেছি নহয় না। সেইফালে ভাল হয় ৰাতিপুৱা ৰাতিপুৱা। যখন আমি চাৰিটা বজাত, চাৰে তিনিটা বজাত জাং না ৰানিং কৰি দৌৰি এনে। ৱাও যি ফিল আহে।
তুমি ভালে কথা পাতিব জানা দেখোন।
অ এনেকুৱাই আৰু কি কৰিবা, আজিকালিতো আমি শিক কি খেতি চেতি নকৰোঁ তোমালোকে খেতি কৰা নেকি তোমালোকে ধন চান কিবা খেতি কৰা নেকি।
নাই নাই এইবিলাক খেতিটো আমাৰ নাই।
অ, মানে খেতি কৰিব লাগে এতিয়া।
নৰ্মেল আৰু অলপ চলপ খেতি কৰো খাব খোৱাৰ কাৰণে।
অ মানে খেতি নকৰিলে মানে খাবো খাম কি চব মানুহে আজিকালি খেতি বাদ দি আছে মানে। খেতি কষ্ট কৰে খেতি নহয় বেয়া হৈ যায় কেতিয়াবা তাৰমানে বেলেগ বেলেগ কাম কৰিলে পইচাটো। পোৱা যায় কিন্তু, এই খেতিটো কম হ'লে বস্তুবোৰৰ দাম বাঢ়ি যায় না, তেতিয়া পইচাটো বেছি কামালীও মানে দামবোৰো বা। লাগিয়ে যায় বস্তু বিলাক, অলপ অলপ বস্তু। কি লাগে খৰচা লাগে এইখিনি বেছি টাইম পইচাই লাগি যায় বেছি। গেমালিওখিনি খাৱাতে,
উম
কি কৰোতে পইচাবিলাক চেছেই হৈ যায়।
অ অ,